অ', মনো
আহ।
কি কৰি আছা?
এ আছো ৰ'ব, আপুনি কি কৰি আছে?
এই তাইক পঢ়াই আছিলো, পৰীক্ষা শেষ হোৱা নাই যে কাইলে ই ভি এছৰ পৰীক্ষা আছে।
অ', আমি যোৱাই নাই ৰ'ব ইয়াতে মাহঁতৰ ঘৰতে আছো। এই দেউতাকে আহি আছে দেউতাকক ৰখি আছো।
অ', একেলগে যাবা।
একেলগে যাম আৰু এতিয়া ৰাতিও হ'ল আইতাকে আহিম বুলি কৈছিল ভাবি আছিলো একেলগে যাম আহাৰ পিছত আইতাকে দেখোন নাহিলে এতিয়া ৰাতিও হ'ল।
অ', ক'ত ডিউটি জেগাত থাকিব।
কোনে আইতাকে? আজি যোৱাই নাই। ঘৰতে আছে আজি নামি আহিম কৈছিল, উম সেইকাৰণে মই ৰখি আছিলো আহাই নাই দেখোন। নাহে চাগে এতিয়া আৰু একেলগে গুচিয়ে যাম আৰু দেউতাকে অহাৰ পিছত।
অ', ৰা তোমালোকৰ সেই ৰাস্তাটোত লাইট চাইট আছে নে নাই?
নাই লাইট।
ৰাস্তা বেয়াতো হৈছে চাগে বৰষুণ
উম বেয়া হৈছে ৰাস্তা।
অ', ভালকে যাবা।
আধা আধি যাম গাড়ীত উঠি, বেয়া ৰাস্তাখিনি নামি দিম।
আহ।
ভাত হ'ল নে কি?
ভাত দেৰিকে বনাম ৰ'বা আজি। দেউতাকে কামটোত ছাগলী মাংস কিনি পঠাইছে, মই বোলো নাই আৰু ইয়াত বনাই থাকিলে তাইক পঢ়ুৱাই নহ'ব।
অ', পঢ়াই লওঁক দেৰি হোৱা নাই দিয়ক বেছি। এনেও খাওঁতে দেখোন চাৰে এঘাৰটা বাৰতা
উম এই নহয় তাৰমানে তাই পৰীক্ষা সেই আঠটা আগত যাই ল সোনকালে উঠিব লাগে নহ'লে উঠিব নোৱাৰে মই এনেই নৰ্মেল কিবা এটা বনাই তাইক খুৱাই থৈ দিম মাংস খাব আৰু কালিলে।
অ', ঠিকে আছে দিয়ক কিবা এটা খুৱাই কেনে শোৱাই দিয়ক ৰাতিপুৱা আৰু উঠা দিগদাৰ হ'ব নহ'লে। মইও তাকে, মাহতো ঘৰতে আছে ৰব। ঘৰত যাই অ মানে এই হোমৰ্ক-চমক কৰাই ললো স্কুলৰ
উম। সি আজি মেথছৰ হোমৱৰ্ক স্কুলৰ ইয়াতে কৰিছে।
আহ কৈছেহি টিউচনতে কৰি আহা বুলি। অ এই মানে কি লেঠাটো মাৰি থৈ যোৱাই ভাল।
অ সেনেকেই কৈ। অ, মেম মই ইয়াতে কৰিম বোলে ঘৰত আৰু এইবিলাক নকৰো বোলে।
অ সেইকাৰণে লেঠাটো চেচ কৰি থৈ আহিছে আৰু টিউচনত।
আহ। বাবু কেইটাত আহে ডিউটিৰ পৰা।
বাবুৰ কেতিয়াবা সাতটাও বাজে, কেতিয়াবা আঠটাও বাজে, নটাও বাজে মানে ঠিক নাই।
আহ।
তাকে এতিয়া কালি আৰু ৰাতিপুৱা হোৱাৰ লগে লগে ৰাতি এ শোৱাৰ লগে লগে ৰাতি ৰাতিপুৱা হয় হ'লে আৰু ৰাতিটো ছুটিয়ে নেকি। আজি স্কুলত আউটড্ৰেছত আহিছে নেকি?
আহিছে। আহিছে। বহুত আহিছে, আহিছে আৰু তোমাৰ গোটেই অহা নাই। কিন্তু আহিছে মেক্সিমাম আহিছে।
অ আমাৰো কৈছিলে আজি অড্ৰেছতে যাম চবে যাব, মই কৈছো নালাগে ড্ৰেছতে যা যে বেছি গৰম যেতিয়া দিব তে এতিয়াও এদিন পিন্ধি যোৱাাতটো বেলেগ কথা, আৰু স্কুলত মানে স্কুলত স্কুলত ড্ৰেছ যোন নহলে অলপ শুৱোনি নুঠে নহয়।
বেয়াও লাগে অ
সেইকাৰণে আকৌ মই কৈছো জোতাযোৰ নালাগে পিন্ধিবা দৰকাৰ হ'লে ড্ৰেছযোৰ পিন্ধি জা। আৰু মানে কি আউট্ৰেছ দিছে যে লং পেণ্ট দিয়া নাই বোলে আকৌ। হাফ পেন্ট বা স্পৰ্টিং সেকুৱা টাইপৰ মানে যেন গৰম নাপ পায়
অহ কি সিহঁতে আকৌ কিবা কিবি পিন্ধি আহিছে। বেয়া লাগা কে আজি কৈছো বাৰু কাৰোবাক কাৰোবাক।
অ এইকেইদিনতো বতৰ তথাপিতো অকনমান ঠাণ্ডাইে আছে। এইকেইদিন এইটো নিয়ম কৰি দিছে চাবচোন গৰমৰ বন্ধ খোলাৰ পিছত কি ৰ'দ দিব।
আহ নহয়। ৰনোজ পেগুগৱে কৈছে তোমাৰ ছেপ্তেম্বৰলৈকে এইটো ৰাখিব দিছে বাৰু।
অ, অ মোৰ মতে স্কুল খুলি থাকক, খুলি থাকক। যেতিয়া বোলে বহুত ৰ'দ দিয়া আৰম্ভ হব তেতিয়া দি দিয়ে হঠাতে গৰমৰ বন্ধ।
অ
এনেও চাব এইকেইদিন বতৰ ভালে হৈ আছে। বা আমতি চুৱাৰ কাৰণে বৰষুণ দি আছে যেতিয়া স্কুল খোলা দিব। তেতিয়া আকৌ একদম ভীষম ৰ'দ দিব। সেইকেইদিন আৰু কেইদিনমান ৰ'দ মানে বৰষুণৰ মানে সেই একোৱে দেখা বৰষুণ দেখাই নাপাম কেইদিনমান।
আহ গৰম দিনটোৰ বন্ধকেইটা তোমাৰ ভালকে যাব। একদম খোলাও দিব আৰু গৰমো পৰিব বহুত।
অ সেনেকুৱাই হয় প্ৰত্যকবাৰে। আমি পঢ়ি থকাৰ পৰাই সেনেকুৱাইে মানে ৰাহি যোৰাতো সেনেকুৱাই মিলি আছে। উ
কি কৰিবা আৰু।
ই গণিত বিলাক যে কৰাই টিউচনত ই বুজি পায় নে নাপায়?
আজি পাইছে দেখোন। পাই সি পায় বুজি পাই ৰ'বা কিন্তু অ', কিন্তু সি কি জানা, উ মানে মেথছৰ যি নাম্বাৰ্চ বিলাক ইটোৰ তলত মানে পুৰা ষ্ট্ৰেইট কে নাপাতে সেইটোৰ কাৰণে তাৰ কেলকুলেট কৰোতে নহয় ভুল হৈ যায়
অ', সেইটোয়ে দি মানে ডিচিপ্লিন কৰি যদি কৰে, তেতিয়া টেনচন নাই মানে আৰু লেজিত মোক চেচ কৰি দিছে একদম বাপৰে। তথাপিতো আগতকে অকনমান আ
অলপমান ফাষ্ট হৈছে। অলপমান হৈছে।
উম। সেইকাৰণে মানে আৰু চা চাইন্সখনো এতিয়া মানে কি টান পাই অসমীয়া কৰি দিয়া কাৰণে। কিন্তু অসমীয়াটোতো আৰু মাত
কিন্তু চাইন্স এবাৰ তাৰ এক ঘন্টা দহ মিনিটত পৰীক্ষা শেষ হৈছে দি
বুজি পালে মানে এ নহয় এতিয়া লাহে লাহে অলপ ইজি পাব কাৰণ পঢ়িলে ন' আধা দিন মানে এটা পৰীক্ষা পাৰ হ'ল এতিয়া যদি পৰ শিক্ষাত যদি নম্বৰটো ঠিকে পাই তেতিয়াহ'লে আৰু অলপ আগ্ৰহটো যাব আৰু মানে লাহে লাহে বুজি পাব আৰু।
সেইটোৱে এতিয়া মুঠতে তাক তুমি অ', অ', ভয় খাই আছিল গা মঠি মুঠতে গা বেয়া নহ'লে তাক স্কুল খতিয়ে নকৰাবা সি এনেই আহি যাব।
উম। এনে এই মই এতিয়া মানে মই প পাৰা মানে মানে মই স্কুল খতি নকৰাওে এ আগ যোৱা বছৰ স্কুল খতিৰ কাৰণে বহুত লছ হৈ গৈছে ন', আৰু লাজো পাইছো ন' তাত কৰি ইমান মানে কি প লিখিব যোনটো লৰাই লিখিব পৰা নাই পঢ়িব পৰা নাই সেইটো চলি ইমান আগুৱাই গৈছে মোৰ লাজো লাগে নহয় অলপমান।
আহ তে পাৰা বস্তুটো সি টাইম নহ'লে এৰি থৈ আহে বেয়া লাগে তেতিয়া মনটো।
সেইকাৰণে এতিয়া চাও ৰবছো এইবাৰ ৰিজাল্টটো কি হয়।
আহ।
ইমান কষ্ট কৰি কেনে যি নহক দে মানে পইচা চইচা ইমান খেদাই কেনে এটাই চলি সি যদি ঠিক নহয় বা ভাল ভাল নহয় পঢ়া চঢ়া মানে কি আৰু বেয়া লাগে এইটো কাৰণে দেউতাকে মানে তাক ভয় খোৱাই থাকে মাজে মাজে চাবি কিন্তু যদি পৰী ক্ষা বেয়া হয় জন্মৰ পৰা যিমান খিনি খৰচ হৈছে তোৰ লগত চব সুঁতে মোলে মোক ঘুৰাই দিবা লাগিব। আৰু নহ'লে মানে হেৰিত মানে কি যদি পৰীক্ষা বেয়া হয় হোটেলত থম কাম কৰি থাকিবি পঢ়বা নালাগে সেয়ে কৰি থাকিবি স তাৰ সি আৰু কি কয় ভালে হ'ব ভালে হ'ব মই বাচন ধুই হ'লেও মই পইচা পাম মই নপঢ়ো
হ। ত মানে আপোনালোকৰ আইতা আছে
আছে আছে এই ৰাখিম ৰ'বা নাহে নহয়।
অ', আহ মই দেখাই নাছিলো বহুত দিন
উম নাহে না এইবাৰ কিমান বুদ্ধিকে এ নহয় আমাক মাক মেডিকেলত থৈছিলো যে শাহো মাক। তেতিয়াহে আহে। অ তেতিয়া মানে আহাৰ ৰিলিজ দিয়াৰ আগদিনাখন আহিছে, মই স্কুল গলে আহও কামত বোলে তাইক থোৱা মানুহ নোহোৱা হ'ল নহয়।
অ হয় দিয়ক লাগে, আজিকালি আৰু অকলে থোৱাও সম্ভৱ নহয় নহয়।
নোৱাৰি ছোৱালী মানুহ তাতে।
আহ। থাক ঠিকে আছে দিয়ক ৰাখি থৈ দিয়ক কেইদিনমান পাই আৰু পৰীক্ষা চৰীক্ষা শেষ হওক। তাৰ পিছত আৰু গৰমৰ বন্ধত একদিন আপোনালোকে একেলগে যাব লৈ যাব পাৰিব।
হম। এওঁতো নপথায়ে একদম মা যোৱা নামেই নলবা দে বোলে। এওঁৰো দিগদাৰ হয় ন', তাইক আনি পেলাই থোৱাতো। হৈ য
এতিয়া যদি আপুনি স্কুলত থাকে তাই যদি স্কুলৰ পৰা আহিও পায় এতিয়া যদি তাকৰ কাম থাকে তাই ক'ত থৈ যাব?
সেইটোৱে অ', সেনেকুৱাই হয় মই স্কুলতো ধৰা হয় আঢ়ৈতাত তাইতো আহি পায় দুটা বজাতে
অ
দিগদাৰ।
আমাৰে কেতিয়াবা সেনেকুৱা হৈ যায়, সেই মোৰ বাৰু ইমান সেই নহয় মাহতৰ ঘৰতে থৈ যাও কৰ'বাত। য যেতিয়া যাম অ থৈ যাম বা স্কুলত পৰা নিওঁতেও মই কৰি কেতিয়াবা গা বেয়া হলে বা, ৰদ বেছি হ'লে মাহঁতে আনি এটা থৈ ভাত খুৱাই ৰেডি কৰি থৈ দিয়ে ওচৰত ইমান প্ৰব্লেম নাই। যদি দূৰত হল হয় মোৰো প্ৰব্লেম হ'ল হয় মানে সদায় ময়ে দৌৰি থাকো।
হয় দিয়া সৰু মানুহত থাকাই কিন্তু তোমাৰ বহুত হেল্প হয় ন।
অ সেইকাৰণে এটা ভাল হৈ আছে ৰ'ব।
উম বাই ভনী ওচৰত থাকিব লাগে এইটো সঁচা কথা দেই।
তাকে আজি কৈ আছে হেৰি এ দুৰ্গা পুজাত আহি আছে দূৰ্গা পজ পজাত মোক ভাল চাই কাপোৰ দিবি তৰ দায়িত্বতো মই পালন কৰি আছো, ৰ'দ হওক বৰষুণ হওক মই স্কুলত যাই থাকো তাক আনিব কাৰণে তইতো নাহা।
অ।
মগচুখিনি
অ বাইকৰ দায়িত্ব দিবই লাগিব আৰু, তই বোলো অ কৰিলেও নকৰিলেও মই দ ই লাগিব এনেকে কবা।
উম মানে কি এইবাৰ দাবি পুৰা।
অ লাগিবই আৰু।
অ সেইকাৰণে কৈছো বাৰ্থডে দিনাখনে জীন্চ পেন্ট ললি টপ ললি তই পিন্ধৰে পৰা। তই জীন্স পেন্ট ললি মোৰ পৰা টপ ললি আৰু তই দূৰ্গা পূজাত দিয়াতেই আছো নেকি।
অ
আৰু টাইমটো চাব টাইমটো চাব।
অ সি কি কৰি আছে বোলে।
কোনে?
তন্ময়়!
অ সি আইতাকক ৰোমান সংখ্যা শিকাই আছে ৰব সি মানে টিউচন কৰি আছে আইতাকক আইতাকে বোলে ৰোমান সংখ্যা একদমেই নৰে। সেইকাৰনে সি দেখাই দি আছে মাক আমাক আমাৰ তোমাৰ মাক মামাকৰ।
বাপৰে বাপ।
অ
হ'ব দে আজি ৰাখো আৰু দেই।
উম দিয়ক তে কৰিব পিছত ফোন, অ।